হয়ৱ
অ ব্যস্ত আছিলা নেকি
নাই নাই দিয়া এনেই আছো অকনমান
অ অ ভাত পানী খালা
এই খালো এই মাত্ৰ তুমি
অ ময়ো খালোে আৰু অ পাছে খবৰ ভালে ন তোমাৰ
ভাল ভাল তোমাৰ
মোৰো ভালে ৰবা এই মানে মই টিভিত তোকে চাই আছিলো দেখিলোৱেই ইমান মানে পৰিৱেশৰ দইছে মই ভাবিলো যে তাৰে তোমাৰ লগৰ
হয়
নেকি
হয় হয় এইটো চাবলৈ গলে আমাৰ পৰিৱেশতটো বহুগুণে আমাৰ এতিয়া প্ৰদূষিত হোৱা আমি দেখিবলৈ পাইছো গতিকে পৰিৱেশ প্ৰদূষণ বুলি ক'লে আমাৰ বিভিন্ন ধৰণৰ আছে যেনেকৈ ধৰি লোৱা ম খ্তি প্ৰদূৰ্ষণ লগতে পানী প্ৰদূৰ্ষণ বা বায়ু প্ৰদূৰণ লগতে আমি শব্দ প্ৰদূষণৰ আমাৰ বৰ্তমান অত্যাধিক হোৱা আমি দেখিব বলৈ পাম গতিকে পোনপথমে মা প্ৰদূৰ্ষণ বুলি যেনেকৈ আমাৰ আৰু হৈ আছে তেনে কৈচাবলৈ গ'লে আমাৰ মাটি প্ৰদূৰণটো আমাৰ আমিয়ে কৰি আছো পোন প্ৰথমে সেই প্ৰদূৰ্ষন বোৰ গতিকে প্ৰদূষণ বোৰ ধৰি লোৱা আমাৰ যিবিলাক আমি দৈনন্দিন জীৱনত য এই বিলাক আমাৰ অ প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰো সেইবোৰ আমি ব্যৱহাৰ কৰাৰ পিছত আমি যধে মধে আমি য'ত তত আমি পেলাই দিওঁ আৰু সেইবোৰৰ ফলত আহ সেই মাটিবোৰত পৰি থকাৰ বহু দিন পিছত সেই মাটিবোৰৰ লগত প্লাষ্টিকবোৰ আমাৰ মিহলি হৈ যায় আৰু তাৰ ফলত মাটিটো প্ৰদূষণ হোৱাৰ লগত আতে আমাৰ মাটিৰ যিটো উ উৰ্বৰতা শক্তি সেইটো আমি হ্ৰাস পোৱা আমি। দেখিবলৈ পাওঁ গতিকে আহ তুমি কি কোৱা?
হয় হয়। ময়ো এতিয়া ভাবো যে আমাৰ আমি মানুহবোৰেই নে গোটেই পৰিৱেশো মানে প্ৰদূষণ কৰি পেলাইছো। যিমান যি হওক মাটিৰে হওক, বা ধৰা প্লাষ্টিকেৰে হওক, মানে বহুত ব নানা ধৰণৰে আমি মানে এ পৰিৱেশতটো প্ৰদূষণ কৰি পেলাইছো, যেনেকে তুমি কলাই যে মাটিৰ প্ৰদূষণ ইমান হৈছে প্লাষ্টিকৰ ফলত বা আমি মানে যতে' ত'তে মানে যেতিয়াই যি খাও আমি য'তে পাওঁ তাতে পেলাই দিওঁ মানে প্লাষ্টিক বোৰে হওক। বা তুমি বটল প্লাষ্টিকৰ বটল টু দেখিব পাৰিবা তাৰ ফলতো বানপানীও সৃষ্টি হৈছে, আমাৰ নিৰ ফলতে ন আমি মানুহবোৰে ইমান মানে গোটৈ লেতেৰা কৰি থৈছো জাবৰ জোতৰ পেলাই একৈ মানে গোটে প্ৰদূষণৰ বেয়া হৈ গৈছে তু দেখি পাবা। এয়া গছ যেতিয়া প্লাএনেকুৱা আমি এ প্লাষ্টিকবোৰ জ্বলাই দিওঁ। তাৰ ফলতো ধোঁৱাৰ সৃষ্টি হয় তাৰ ফলতো মানে প্ৰদূষণৰ অ পৰিৱেশ প্ৰদূষণ হয়। এইবোৰ মানে আমি নিজেই কৰিছো ন পৰিবেশৰ প্ৰদূষণতটো। লেতেৰাটো একদম বেয়া কৰি পেলাইছো বা লেতেৰা কৰি পেলাইছো।
হয় হয়।
আৰু চাবা যে পা তুমি যেকুৱাল প্লা। তিকৰ প্ৰদূষণটো মই এইটো মানে দেখিছো খুব ভাবিছো যে কাৰণ, প্লাষ্টিক মানে ধৰা অ বেয়া হবলৈ বা পুচিবলৈ চাৰিশ বা পাঁচশ বছৰ ধৰি লাগে। সেইবোৰ মানে কেতিয়া মাটিত, পচি নাযায় বা বেয়া হৈ নাযায় তাৰ ফলত বহুত খেতি কৰ কষ্ট হৈছে সিহঁতে মানে খে। কৰিব নোৱাৰে কাৰণ সেই মাটিটোত মানে, শস্য শস্যয়ৰ একদম মানে নহয়। ভাল নহয় শস্য কেইটাও। এইবোৰ মানে আমি নিজে কৰিছো যিহেতু কেতিয়া আমি যিমান পাৰো সেইবাবে, প্ৰদূষনটো কমাব পাৰো আমি নিজে প্লাষ্টিক কম ব্যৱহাৰ কৰিব পাৰো।
হয় হয়।
এয়া প্লাষ্টিক বোৰ জ্বলাই দিব নালাগে, আমি এইবোৰ মানে আমি নিজে আৰু কম কৰিব পাৰো আৰু তুমি কি বুলি ভাবা।
হয় হয় আমি দেখিবলৈ পাও যে আমাৰ প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ আমাৰ বৰ্তমান। বৰ্তমান সময়ত অত্যাধিকো আমি দেখিবলৈ পাওঁ যাৰ ফলত সেইবোৰ আমি ব্যৱহাৰ কৰাৰ ফলত মই ক'লোৱৱ বা তুমি ক'লাই মাত্ৰ মাটিবোৰ সেইটো হোৱাৰ লগতে সেইবোৰ জ্বলাই দিলে আমাৰ বায়ুতটোও আমাৰ প্ৰদূষিত হোৱা আমি দেখিবলৈ গতিকে আমি যদি সেইবোৰ একেবাৰে আমি বন্ধ কৰি যদি আমি ধৰি লোৱা। কাগজ কাগজেৰে তৈয়াৰী আমি প্লাষ্ট যিটো আমাৰ প্লাষ্টিকৰ যিটো মনা বেগ আদি ব্যয়ৱহাৰ নকৰি আমি যদি কাগজেৰে তৈয়াৰ, - যদি মনা বেগ আদি। বা বা বেতৰে তৈয়াৰী কিছুমান যদি আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ। আৰু সেই ব্যৱহাৰ কৰাৰ ফলত আমি, যিটো আমাৰ মাটিৰ লগতে বায়ু প্ৰদূষিত হৈছে সেইটো আমি যথেষ্ট পৰিমমানে, কম হোৱা আমি দেখিবলৈ পাম।
ভোটোৱা এনে বায়ু প্ৰদূিত হৈছে এইবোৰ ধোৱাৰ কাৰণ, চাবা যে বহুত এনেকুৱা উম গাড়ী মটৰ বোৰৰ যোনবোৰ ধোৱাা ওলাই আহ সেইবোৰৰ, ফলতো এইয়া বায়ুৰ প্ৰদূষণ, হৈছে বা আমি যোনবোৰ বস্তু কেতিয়াবা আমি প্লাষ্টিকোৰ, জ্বলোই দি, অ লত হৈছে আৰু এনেকুৱা আমি শব্ প্ৰদূষণো পাইছো ঠিক তেনেকুৱাই যে গাড়ী মটৰ বোৰৰ যোনবোৰ মানে, এ চাউডবোৰ থাকে সিহঁতৰ মানে ট্ৰেফিকত ধৰা ট্ৰেফিকত ফাচ ইহতে হৰ্ণ মাৰে সেইবোৰৰ ধৰা আৰু বহুত এনেকুৱা মানে নানা ধৰণৰ শব্দবোৰ ধুলণনা হৈছে দেখিবলৈ পাইছো আমি বা যেনেকৈ তোমাৰ বায়ু প্ৰদূষণ আমি তাৰ আৰু তেনেকুৱা পানী বৰষুণ হুৱ দিওঁ কাৰণ পানী বহুতো বিশুদ্ধ হৈ গৈছে ন যিহেতু উম
হয় এতিয়া ধৰি লোৱা চোৱা যে অ। তুমি অ কলাই যে আহ আমাৰ। যিটো পানি আমি বৰ্তমান চাবলৈ গ'লে অত্যাধিক পৰিমণে আমাৰ প্ৰদূষিত হব- আমি দেখিবলৈ পাওঁ যাৰ ফলত আমি পানীবোৰো আগৰ আমি যেনেকৈ পুখুৰী ধৰি লোৱা বা নদ নদীৰ পানীবোৰ আমি ব্যৱহাৰ কৰিছিলো এতিয়া আমি তেনেকৈ আমি ব্যৱহাৰ কৰিব নোৱাৰো। তাৰ ফলত আমাৰে আৰু অসুবিধাৰ সৃষ্টি হৈছে এতিয়া চাবলৈ গলে যিবিলাক আমাৰ ধৰি লোৱা কল কাৰখানাৰ পৰা ওলোৱা আমাৰ অ অলাগতিয়াল। আমাৰ অ অপ সামগ্ৰীবোৰ সেইবোৰ আমি অ হয় সেইবোৰ আমি নদীৰ লগত একেলগে সংযোগ কৰি আমি নদীত পেলাই দিয়া আমি দেখিবলৈ পাওঁ। বা আমি সেইটো নিজেও কৰো কৰো কিছুমান কাৰণত চাবলৈ গ'লে আৰু তাৰ ফলত আমি পানী দূষিত হোৱা আমি দেখিবলৈ পাওঁ আৰু পানীবোৰ দূষিত, হোৱাৰ লগতে আমাৰ পানীত থকা যিবিলাক আমাৰ জ্বলন্ত প্ৰাণী আছে সেইবোৰৰো আমাৰ বৰ্তমান বিলুপ্তিৰ হোৱা আমি দেখিবলৈ পাওঁ পানীবোৰ প্ৰদূষিত হোৱাৰ কাৰণে গতিকে- তুমি কি কোৱা?
হয় হয় মই সেইটো ভাবো মানে আ নদীতো চাবা যে বহুত জীৱ জন্তুৱে এ প্লাষ্টিক যোৰ মান প্লাক বোৰ প সেইবোৰ মাছ খাই ধৰা বা সেইবোৰ খ ফলত সিহঁত তাতেই নদীটোতে মানে মৃত্যু হৈ যায় মৃত্যু হোৱাৰ ফলত পানীৰোওদূষণ হ'ল ধৰা বা মাছ কাছৰ মৃত্যু হ'ল প্লাষ্টিক ধৰা মানে সৰু প্লাষ্টিকৰ সৰু টুকুৰা তাৰ ফলত মানে ধৰা এৰা মাছ কছৰত জীৱ জন্তুৰো মানে মৃত্যু হয় বা মানুহবোৰৰে বিশুদ্ধ হয় বা আমি খাব নোৱাৰা হৈ যাও সেইটোয়ে আৰু আমি মইতো এতিয়া সয়ে ভাবো যে আমি যিমান পাৰো কমাই দিব লাগে প্লাষ্টিক প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰ পুৰনা ব্যৱহাৰ কৰিব ধৰা বা পানীটো যিমান পাৰো আমি শুদ্ধ কৰি ৰাখিব চেষ্টা
হয় আমি চাবলৈ হয় আমি চাবলৈ গ'লে আমি আমাৰ মানুহবোৰে এইটো অনুভৱ নকৰে যে ইয়াৰ পৰা আমাৰ ধৰি লাৱা প্লাষ্টিক টো পেলাই দিয়াৰ পিছত আমাৰ যে ইয়াৰ পৰা কিমান পৰিমাণে আমাৰ নিজৰ লগতে আমাৰ পৰিৱেশ দূষিত হৈ আছে আমি সেইটো কোনেও আৰু গুৰুত্ব নিদিওঁ গতিকে মই ভাবো যে এইবোৰৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিয়াটো উচিত কাৰণ আমাৰ পৰিৱেশটো দূষিত হলে আমাৰ যিটো আমি গেছ আমি সেৱন কৰো আমি সাঁহত সেইটো গেছ প্ৰদূষিত হোৱাৰ লগত সেই গেছটো আমি উশাহৰ উশাহ নিশাহ লোৱাৰ লোৱাত আমাৰ কষ্ট আমি হোৱা আমি দেখিবলৈ পাম বা আমি যিটো গেছ সেৱন কৰো সেই গেছটো যদি আমাৰ আহ প্ৰদূষিত হয় বা সেইটো গেছ আমাৰ ভিতৰত সোমাই যোৱাৰ ফলত আমাৰ বিভিন্ন ৰোগে আমাৰ গাত লম্বাৰ এক সম্ভাৱনা আমি আহ দেখিবলৈ পাওঁ বহুতো আমাৰ বেমাৰ আজাৰ এই দূষিত বায়ুৰ কাৰণে আমি হোৱা দেখিবলৈ পাওঁ
হয় হয় তুমি ঠিকে কলা এ আমি এইবোৰ বুক এনেকুৱা দূষিত বায়ু হোৱা দেখিবলৈ পাইছো পৰা ওলোৱা ধোঁৱাৰ ফলত বা এনেকুৱা হয় এইবোৰ মানে আমি আমি নিজে কৰিছো যিহেতুকে আৰু নিজে কমাব লাগিব আমি যিমান পাৰো প্লাষ্ট বোৰ জ্বলাব নালাগে বা যিমান পাৰো আমি অ গাড়ীৰ যোনবোৰ হৰ্ণবোৰ ইমান মানে একেৰাহে আমি বজাই থাকিব নালাগে তাৰ ফলত শব্ৰ প্ৰদূষণ কমিব বা ধৰা এতিয়া যিমান পাৰো প্লাষ্টিকটো কমাই দিলে আমাৰ প্লাষ্টিকৰ প্ৰদূষণ কমিব বা যদি আমি জাবৰ জোঁথৰবোৰত যদি নদীত নেপেলাও তেতিয়া পানী বিশুদ্ধ হোৱাতটো কমি যাব তেতিয়া মানে ভাল শুদ্ধ পানী পাম আমি খাবলৈ যিমান পাৰো সেয়া আমি নিজে মানে ভাল হোৱা ফিজন বুলে এটা অভিযানো হেৰি কৰিব মানে অভিযান সুলক্ষ আয়োজন কৰিব পাৰো যে ছাত্ৰ ছাত্ৰী সকলে এইটো জানক কিমান ভাল এটা মানে এইটো বিষয় যেতিয়া আমি প্লাষ্টিক প্ৰদূষণৰ প্লাষ্টিকটো আমি কমা দিম
হয় হয়
সেইগিলা মানে গোটেইবোৰৰ গোটেইবোৰৰ প্ৰদূষণ পৰিৱেশ প্ৰদূষণৰ বিষয়ে মানে ছাত্ৰ ছাত্ৰীসকলে জনা উচিত বহুত
হয় হয়
মইতো তুমি কি খাবা
হয় হয় হয় মইও ভাবো বা আমি
যিটো আমাৰ ধৰি লোৱা স্কুলীয়া জীৱনৰ পৰাই আমি এইবোৰ গম পাই আহো যে কোনব কৰণত কেনেধৰণৰ প্ৰদূৰষণ বোৰ হয় বা প্ৰদূষণ বোৰ হ'বলৈ আৰু যাই আছে সেইবোৰ আমি সৰুৰ পৰাই আমি আহ স্কুলীয়া জীৱনৰ পৰাই আমি জানি আহো গতিকে আমি উঠি অহা আমি অ ল'ৰা ছোৱালীবোৰকো আমি এইটোৰ দিশ আমি দেখুৱাই দিব লাগে যে কেনেধৰণৰ প্ৰদূৰষণ বোৰ প্ৰদূষণৰ ফলত আমাৰ দেহৰ লগতে আমাৰ পৰিৱেশৰো প্ৰদূষন হৈছে সেইটো আৰু আমি দেখুৱাই দিব লাগে বা আমি দেখুৱাই দিয়াৰ আগতে আমি নিজেও তাৰ ওপৰত নিকা হব লাগিব আমি সেইবোৰ নকৰিব লাগিব লগতে আমি অ হয় হয় শুনিছো
অ কোৱা কোৱা
আৰু হয় লগতে আমি অ বৰ্তমান দেখিবলৈ পাইছো যে চৰকাৰেও ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰদূষণৰ ওপৰত আঁচনি অৱলম্বন কৰা আমি দেখ দেখিবলৈ পাইছো যাৰ ফলত বহু গুণে বৰ্তমান আমাৰ প্ৰদূষণৰ মাত্ৰা আমি কমি যোৱা দেখিবলৈ পাইছো গতিকে আমি ইয়াৰ ওপৰত যদি সকলোৱে আৰু সজাগ বা সচেতন হ ওঁ আৰু সজাগ সচেতন হোৱাৰ ফলত হয়তো আমাৰ প্ৰদূষণৰ মাত্ৰা একেবাৰে নোহোৱা হোৱা আমি আহ ভৱিষ্যত প্ৰজন্ম ভৱিষ্যতত আমি দেখিবলৈ পাম
হয় হয় তুমি ঠিক কলা অ পাছা আজি তোমাৰ পৰা মই প পৰিৱেশ প্ৰদূষৰ ওপৰত বহুত জানিলো দেই বহুত ভাল লাগিলে তোমাৰ পৰা মই
হয় হয় ময়ো বহুতো কথা জানিব পাৰিলো তোমাৰ পৰা ঠিক আছে দিয়ক হয় হয় ঠিক আছে দিয়ক ধন্যবাদ